হয় কওকচোন অ' হয় শুনিছো। খবৰ ভাল এ মোৰো ভাল দিয়ক।
অ' এই আপোনাৰ কি কৰিম আৰু হেৰি অকমান মানে যি গৰম পৰিছে অলপ মানে বাহিৰতে বহি আছো আপোনাৰ। তাকে মানে অকণমান মানে বতৰটো অলপ দাঙিছে তাৰপিছ চাগে অলপ বা বতাহ ধুমুহাৰ নিচিনা আহিব চাগে। সেইবাবে অলপ বাহিৰতে ৰখি আছো আহ নাজানো কি হয়। এ এতিয়া মানে কি ভাবিছো আৰু মানে এ আজি মানে অলপ কাম চাম কৰিলো আপোনাৰ ভাল পালো আপোনাৰ উম উম পাচ বিঘা মাটিত আজি হাল বালো যেতিয়া অহা কালিলে মানে আপোনাৰ কি আহিব মানে হেৰিয়া উম ৰোৱনী আহিব তে হালোৱা তেল মানে কঠিয়া পেলাব গতিকে মানে অহা কালিলৈ এতিয়া অপেক্ষা কৰি আছো। চ মানে কঠিয়া চঠিয়া পেলাই লৈ তাৰ পিছত অলপ মানে সকো পোৱা যাব আৰু। বুজিলে
হয় হয় মোৰো মানে গাতটো ভাল নহয় আপোনাৰ এইয়া মোৰ মানে পেটৰ ৰোগ হৈ আছে মানে গম পাইছে ন মোৰ মানে আজি দুদিন ধৰি পেট চলা হৈ আছে মানে ভ মানে অধিক মানে বেছিকে খোৱা গৈছে হজম শক্তি মোৰ কমি গৈছে গৈ গম পাইছে! খাদ্্য বস্তু ভাল তাকে মানে চোবাই চবাই যে মই যে নাখাওঁ যে! সেইকাৰণেই হৈছে
সেয়াই আজিকালিৰ দিনত আৰু আপোনাৰ য ন আজি জ খালি আপোনাৰব আপোনাৰ কি তেলজাতীয় খাদ্য খোৱা যায় আপোনাৰ মচলা জাতীয় খাদ্য খোৱা যায় সেইবোৰে আপোনাৰ শৰীৰৰ বাবে বহুত উপকাৰী আপোনাৰ শৰীৰত আপোনাক কি কৰে সেইবোৰে আপাৰ বিভিন্ন ধৰণৰ ক্ৰিয়া আপোনাৰ প্ৰতিক্ৰিয়া আপোনাৰ সৃষ্টি কৰি দিয়ে যাৰ ফলত আপোনাৰ এনেকুৱা তেনেকোৱা ধৰণ ৰোগৰ সৃষ্টি।
হয় হয় হয় হয় মই গম পাওঁ বাৰু হয় সেইকাৰণে মোৰ মানে ঘনাই ঘনাই আপোনাৰ মাৰ শৌচ হৈ থাকে পেট চলা হয় গম পাইছে নে প্ৰায় বমিও হৈ থাকে আৰু পৌজ মানে বহুত দুৰ্গন্ধ যুক্ত হয়।
হয় হয়।
এতিয়া মানে মই মানে আপোনাৰ হেৰি এ আধা কাপ গৰম পানীত এচামুচ দা ৰস দি খালো বাৰু! বুজিছে এতিয়া অকমান সকাহ পাইছোঁ আৰু। তাৰ পিছত মোক মানে এজনে কৈছ ছে পাঁচটা শুকান আমলখি পিহি গুৰা কৰি আপোনাৰ তাত ক'লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে ভাল হয় বুলি কৈছে এজন মইয়ে সে তো কৰিম বুলি ভাবিছো আমল আনি থৈ দিছো বাৰু।
হয় হয় হয়, হয় হয়। তাকে তাকে এতিয়া কি হৈছে আপোনাৰ শৰীৰৰ আচলতে আপোনাৰ যিহেতু আপোনাৰ বয়স হৈ আহিছে ন এতিয়া আপোনাৰ শৰীৰৰ আপোনাৰ মানে যতন লোৱাটো আপোনাৰ খুবেই দৰ
হয় মোৰ এতিয়া ফৰ্তি এইট এজ চলি আছে।
এইখিনি বয়স আপোনাৰ আধা - আধা বয়স আপোনাৰ বৰ্তমান গৈছ ছে বুলিয়ে যাব - কব পাৰি, সেইবাবে আপোনাৰ কি হৈছে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ এতিয়া আপোনাৰ কি হৈছে আপোনাৰ চুগাৰ ডায়বেটিছ - ডায়বেটিছ আপোনাৰ তাৰপিছত আপোনাৰ আপোনাৰ ব্লাড পেছাৰ আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ ৰোগে আপোনাৰ দেখা দিব পাৰে গতিকে আপুনি সেইবোৰৰ পৰা পৰিত্ৰাণ পাবলে আপুনি এক নম্বৰ আপুনি শৰীৰ চৰ্চা কৰিব আপোনা শৰীৰ চৰ্চাতকে আপোনাৰ ডাঙৰ বস্তু একো হ'ব নোৱাৰে, আপুনি পুৱা সোনকালে উঠি আপুনি যদি আপনি অকমান সময় যদি তে আপুনি যদি শৰীৰ চৰ্চা যদি কৰে বা ৰাস্তাত বা অকমান খোজ আপুনি তেতিয়া আপোনাৰ কি হয় আপোনাৰ দিনটোৰ কাৰণে আপোনাৰ শৰীৰ টোৱে আপ আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ কাম কাজত আপোনাৰ সুবিধা পায়, তেওঁলোকে শৰীৰটোৱে মানে আপোনাৰ বিভিন্ন আৰাম পায় মানে শৰীৰটোৰে - শৰীৰটোৰ একো মানে ক্ষতি নহয় সেইবাবে আপুনি কি কৰিব দে - আ আপুনি দে - আ পুৱা গধূলি আপুনি যেতিয়া সময় পাই আপুনি শৰীৰ চৰ্চা কৰিব
হয় নাই নাই মই প্ৰায় আপোনাৰ শৰীৰচৰ্চা কৰো ৰাতিপুৱা এবাৰ গধূলা এবাৰ বুইছে
হয় হয়
মানে হেৰি আধা কাপ আপোনাৰ পিঠা আমৰ ৰসত যে পচিছ গ্ৰাম আপুনি দৈ মিহলাই মিহলি কৰি আৰু তাত যদি এচামুচ আদা যে মিহলাই দিনে দুবাৰ কে খালেও পেটৰ অসুখ ভাল হয় বুলি শুনিছো সেইটোও মই কৰি চাব ক'ব লাগিব গম পাইছে নে
হয় হয়
আৰু মধুুৰিআমৰ যে কোহঁটো যে তে কোহঁটো খালেও বোলে পেট পেটৰ ৰোগ ভাল হয় শুনিছো
হয় হয় মধুাআৰ মধুৰিআমৰ আপোনাৰ যিটো আপোনাৰ মানে কুমলীয়া পাত আছে ন সেই কুমলীয়া পাতটো আপুনি পুৱা উঠি পেলাই আপুনি গিলাচ গৰম পানী বা কুহুমীয়া পানী লৈ আপুনি সেই কুমলীয়া পাতটো আপুনি ভালকে ধুই কৰি আপুনি সেই পানীৰ লগত খাব পাৰে চুবাই চুবাই কাৰণ সেই মধুআমৰ পাতটোৱে আপোনাৰ কি কৰে পেটৰ যিমানবোৰ আপোনাৰ এ দুৰ্গন্ধ আপোনাৰ যিবোৰ আপোনাৰ মানে পেটত যি আপোনাৰ অলাগতিয়াল বস্তুবোৰ আছে সেইবোৰৰ আপোনাৰ মানে হজম কৰি সেইবোৰ আপোনাৰ বাহিৰলৈ ওলোৱাত আপোনাৰ সহায় কৰে গতিকে সেইবাবে আপুনি পুৱা সোনকালে উঠি আপুনি সেইটো গ্ৰহণ কৰিব তেতিয়া আপোনাৰ কি হয় পুৱা আপোনাৰ যিটো আপোনাৰ শৌচ শৌচ হয় সেই সৌচৰ লগতে আপোনাৰ গোটেই যিমান আপোনাৰ উম পেটৰ ভিতৰত আপোনাৰ হেৰি আছে
হয় আৰু আপোনাৰ মানে ৰাতিপুৱা উঠি সোনা কালে আপোনাৰ য়োগাও কৰিব লাগে গম পাইছে নে য়োগা কৰিলে আপোনাৰ বহুত ভাল শৰীৰটো এক নম্বৰ কথা ভালা ভালে থাকে হয় বেমাৰ আজাৰৰ কাৰণেও ভাল সেইটোও কৰিব লাগে।
হয় হয় হয় হয় মই আপোনাক সেইটোৱে হয়। মই আপোনাক সেইট কৈছো যে আপোনাৰ শৰীৰ চৰ্চাতটো আপোনাৰ বিশে গুৰুত্ব দিয়ক কাৰণ আপোনাৰ বয়স অনুযায়ী মানুহে আচলতে শৰীৰ চৰ্চাত আপোনাৰ বিভিন্ন ধৰণৰ গুৰুত্ব দিয়াটো হয় উচিত হয়
হয় হয় সেইটো হয় বাৰু এতিয়া মানে তেনেকে খালেও হয় হয় কওকচোন।
হয় এতিয়া যদি আমি যদি চাব যদি যাওঁ অসমীয়া ভাষাত আচলতে এষাৰ কথা আছে যে আপুনি যদি- খাব বিচাৰে- এয়া হেৰি আপুনি যদি মাছে মাংস যদি খাব বিচাৰে তেনেহলে আপোনাৰ কি হ'ব? শৰীৰৰে বিভিন্ন ধৰণৰ- উপকাৰ হব আপুনি হয় হয় হয় এতিয়া আপোনাৰ নিশ্চয় আপুনি চাব - ৰাতি ভাতটো আপোনাৰ বেছিকে বনোৱা যায় কেতিয়াবা-
হয় ৰুটি প্ৰায় ৰুটি খাব লাগে।
হয় হয় হয় ৰাতি আপোনাৰ যদি আপোনাৰ ভাত- যদি কেতিয়াবা বেছিকে যদি ৰখি যায় তেনেহলে আপুনি এটা কাম কৰিব পাৰে। আপুনি সেই ভাত- টো আপুনি পানী ঢালি থৈ দিয়ক আৰু পুৱা উঠি পেলাই আপুনি সেই ভাতটো আপুনি পিয়াজ তেল নিমখ অলপমান নেমু চেপি লৈ পেলাই আপুনি খাব পাৰে। আপোনাৰ কি হয় আপোনাৰ দমটোৰ কাৰণে আপোনাৰ এতিয়া যি গৰমৰ আপোনাৰ খুব বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য় ৰাখি আপুনি সেইটো আপুনি গ্ৰহণ কৰিলে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ শৰীৰটোৱে আপোনাৰ ধুনীয়া এটা- জ পৰিৱেশ লাভ কৰিব শৰীৰটোৱে আপোনাৰ ধুনীয়া ঠাণ্ডা পাব আৰু এতেও আপোনাৰ আৰাম পাব সেইবাবে আচল্ততে পইতা ভাত পইতা ভাতটো খোৱাাতটো আচল্ততে উচিত
অ উচিত হয় আৰু আপুনি এটা কাম কৰিব পাৰে যদি আপোনাৰ পেটত চৰ্বি যদি বেছিকে হৈছে আপুনি কি কৰিব জানে নে এইয়া এৰা কছ চৰ যে চাৰুলীয়া শিপাৰ যে কেৰা গছ চিনি পায়? হয়, তাৰ চাৰুলীয়া শিপাৰ ৰস হয় দহ লা দহটা মান ল দিনে দুবাৰকে খাব গম পাইছ চেনে নহ'লে হেৰি ত শিপাটো যে আপোনাৰ তামোলৰ লগত চুবাই যদি খায়, তাৰ পৰাও আপোনাৰ মানে পেটৰ চৰ্বি নাশ হয়, গম পাইছে? আপুনি সেনেকে কৰিও খাব পাৰে, হয় সেনেকে কৰি পেলাই আপুনি খাবচোন বাৰু, এনেকে দিনে দুবাৰকে খাব, আপুনি অতিশয় ভাল পাব গম পাইছে? আপুনি সেইটো চাবচোন আপুনি কৰি হয় আৰু এটা কথা আৰু যদি আপোনাৰ ঘা যদি পোক লাগে, ধৰি লও আপোনাৰ কিবা কাৰণত ধৰি লওক ঘাঁ-চা হৈছে পাইছে নে? তেতিয়া আ গছ বা ঠাৰি যে আঠা যে থাকে সেই আধা আঠা লগালেও আপোনাক কোক মৰে গম পাইছে
হয়, হয়, হয়, হয়।
কুৱা কৰি চাব পাৰে আকন্দ গছ চিনি পাইছেনে নাই? পাইছে ন, অ সেয়া আপুনি লগাই চাব পাৰে। মানে বহুত মানে ভাল আৰু উপকাৰী বস্তু গম পাইছে?
হয়, হয়।
আপুনি চাবচোন সেইটোও কৰিও।
সেইয়াই-সেইয়াই আজিকালি এতিয়া মানে মই সেইটো কি কৈছো আপোনাৰ, আজিকালি মানুহবোৰে কি কৰে আপোনাৰ, উ ডক্তৰৰ পৰামৰ্শ লয় বা চিকিৎসকৰ ওচৰত যাই কিবা এটা সৰু-সুৰা বেমাৰ হলে, কিন্তু আমাৰ ঘৰুৱা ভাৱেই, ঘৰুৱা ভাৱেই যে আপোনাৰ ঘৰুৱা ভাৱে আপোনাৰ বিভিন্ন ধৰণৰ যে আপোনাৰ চিকিৎসাৰ যে আপোনাৰ যে এ পাব পাৰি তাত বিভিন্ন ধৰণৰ আপোনাৰ ঘৰুৱাভাৱে যে আপোনাৰ কি চিকিৎসা পদ্ধতিৰ দ্বাৰা আপোনাৰ বিভিন্ন ধৰণৰ ৰোগৰ যে আপোনাৰ পৰিত্ৰাণ হ'ব পাৰে সেই কথা আচলতে আমাৰ সমাজ আছলে নেজানে কিন্তু আমাৰ হয় চিকিৎসকৰ পৰামৰ্শ লোৱাতকে যদি আপুনি ঘৰুৱা ভাৱে যদি আপোনাৰ যদি কি হ'লে যদি আপুনি যদি চোৱা চিতা কৰে তেতিয়াহ'লে আপুনি মানে বহুত
হয়, উপকাৰী পোৱা যায় আপোনাৰ খৰচো কমে মা মানে আমাৰ ঘৰুৱা ঔষধি হিচাপেও আপোনাৰ বহুত কামত আছে। কিন্তু মানুহবলাকে এতিয়া আপোনাক চাপজ ধৰক আপোনাক ধৰি লওঁক বিছাই ডাকিলে হয়। আপুনি কি কৰিব জানে নে লাইছ পৰি যে লাইচ চাপৰি চিনি পায় তাৰ এমুঠি খুন্দি তাৰ ৰস লগালে আপোনাৰ তৎক্ষণাত বিচাৰ মানে নোমটো যে থাকে যে ওলাই নাইকিয়া হৈ যায় গম পাইছে নে, শৰীৰৰ ভিতৰত সেইটো মানে প্ৰৱেশ কৰি দিয়ে গম পাইছে।
হয়, হয়।
আৰু ললাই যাবৰে যে আপোনাৰ এনেকে চামুচ খোৱালে বিছা বাহিৰলৈ ওলাই বুজিছে এচামুচমানান যদি আপুনি খাই দিয়ে বা এচামুচো নালাগে আপুনি অলপমান। খাই দিলে বিছাৰ নোম বিলাক মানে আপোনাৰ বাহিৰলৈ ওলাই আহে গম পাইছে।
অ', অ'।
টো আপুনি চাব পাৰে
সেইয়াই তন কিছুমান মানুহেটো আজিকালি এইবোৰৰ আচলতে গুৰুত্বটো কমি গৈছে আচল্ততে আমাৰ যি বন ঔষধি হয় বন ঔষধি যি আছে আমাৰ তাৰ গুৰুত্ব টো আপোনাৰ মহত্ব আপোনাৰ বহুত বেছি আছে। বন ঔষধি এনেকুৱা এবিধ ঔষধি যাৰ দ্বাৰা আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ বেমাৰ আজাৰ আপোনাৰ পৰা পৰিত্ৰাণ পোৱা যায় আৰু আপোনাৰ বনৌষধিটো হৈছে আপোনাৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে তাত। তাত আপোনাৰ কি হয় আপোনাৰ এ গোটেইখিনি আপোনাৰ ঘৰুৱা ভাৱে উৎপাদিত হয় আৰু এইবোৰ আপোনাৰ প্ৰাকৃতিকৰ পৰা প্ৰকৃতিৰ পৰা
হয়, হয়, অ', সেইটোৱে আৰু শুনকচোন আপুনি আপোনাৰ চুলিত টো এনে কম আছে ন' চুলিখিনি
হয়, হয় মোৰ মানে চুলিটো কম মানে আপোনাৰ চুলিটো কম মানে কি হয় আপোনাৰ
হয়, অ সৰে মানে বহুত সৰে ন আপুনি শেৱালি গুটি যে শুনিছে, শেৱালি গুটি দহ বাৰ এটা মান ভালদৰে খুন্দি মূৰত অলপ টাইম আপুনি পলপ দিবচোন তেতিয়া আপোনাৰ মানে চুলি গজিব গম পাইছে নে? হয়, শেৱালি গুটি চিনি পাইছে, নাই নাই এ দহ বাৰটা মান গুটি গুটি শেৱালি গছৰ গুটি যে দহ বাৰটা মান মানি এনেকে দিবচোন বাৰু। আপোনাৰ চুলি গজিব গম পাইছে, হয় শেৱালি গু গছৰ গুটিত চিনি পায়ে।